ঐ তুমি বিজি আছা নেকি বাৰু?
নাই নাই, কোৱা।
অ', তোমাক এ কেইটামান কথা সুধিবলগীয়া আছিল।
অ', কোৱাচোন।
অ', তুমি বাৰু অসমৰ সংস্কৃতিৰ বিষয়ে অলপমান কথা ক'ব পাৰিবা নেকি মোক?
অ' নিশ্চয় নিশ্চয়, অ' অসমৰ সংস্কৃতিৰ বিষয়ে ক'ব লাগে ন?
অ', অ', প্ৰথমে প্ৰথমে এইটো কোৱাচোন? কি সংস্কৃতি বুলিলে কি বুজা?
সংস্কৃতি হৈছে এখন সমাজৰ জীৱ ৱন ধাৰা, ৰীতি নীতি, ভাষা সাহিত্য, সংগীত, নৃত্য পোছাক, পৰিচ্ছেদ আৰু পৰম পৰা পৰম্পৰাৰ সমচ
অ' অসমৰ সংস্কৃতি বিশেষ কিয়?
অসমৰ সংস্কৃতিৰ বিষে আ, বৈচিত্ৰয়পূৰ্ণ, ইয়াত বিভিন্ন জনগোষ্ঠী ভাষা, পৰম্পৰা আৰু জীৱনশৈলীৰ এক সুন্দৰ সম্বন্ধই দেখা যায়।
হয় নেকি, তোমাৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ কোনটো বাৰু?
আ, অসমত আ, যিহেতু অসমত বিভিন্ন ধৰণৰ বিভিন্ন জনগোষ্ঠীৰ আ, লোকে বসবাস কৰে আ, কিন্তু তাৰ উপৰিও অসমৰ যিহেতু বেছিভাগ মানুহ অসমীয়া, সেই কাৰণে বিহু অ কে জনপ্ৰিয় উৎসৱ, কিন্তু ইয়াৰে মানুহ আ, প্ৰত্যেকটো জনগোষ্ঠীয়ে প্ৰত্যেক প্ৰত্যেকটো জন আ, প্ৰত্যেকটো আ, কি উৎসৱ বহুত আ, ধু ধুম ধামেৰে আনন্দৰ সৈতে উদযা কি উদযাপন কৰে। আৰু অসমৰ উম, বিহুটোক আমি অসমৰ জাতীয় উৎসৱ বুলিও কো কওঁ।
আচ্ছা, এই যে জাতীয় উৎসৱ বিহু ই কেই প্ৰকাৰৰ বাৰু?
অ', এই বিহু তিনি প্ৰকাৰৰ ৰঙালী বিহু, কাতি বিহু, আৰু মাঘ বিহু।
অ' ইয়াৰ কিবা বেলেগ আৰু নাম আছে নেকি?
অ' ৰঙালী বিহুক আ ব'হাগ বিহু বুলিও কওঁ, কঙালী আ কাতি বিহুক কঙালী বি বিহু বুলি কওঁ আৰু মাঘ বিহুক ভোগালী বিহু বুলিও অ' জনা যায়, আৰু ৰঙালী বিহু সাধাৰণত তে চৈতৰ আ শেষত ব'হাগৰ আৰম্ভণিতে উদযাপন কৰা হয়, ব'হাগ বিহু সাঁত প্ৰকাৰৰ প্ৰথম দিনা গৰু বিহু, দ্বিতীয় দিনা মানুহ বিহু, আৰু আ তাৰ পিছত আ তাঁতৰ বিহু আৰু আ কি গোঁসাই বিহু আৰু বিভিন্ন ধৰণৰ বিহু পালন কৰা হয়, আৰু এই বিহুত ৰঙালী বিহুত সাধাৰণতে আমি আ অসমীয়াৰ নৱবৰ্ষ বুলি আ অ' কোৱা যায়, যিহেতু অসমীয়াৰ ব'হাগ মাহ, অসমীয়াৰ প্ৰথম মাহ বুলি যায়-জনা যায়, সেইবাবেই আ ৰঙালী বিহুতটো অসমীয়াৰ আ নৱবৰ্ষৰ আৰম্ভণি সূচায়।
অ' ৰঙালী বিহুৰ সময়ত মানুহে কি কি কৰে?
অ' ৰঙালী বিহুৰ সময়ত মানুহে বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰে যেনে নাচে, বিহু গাই, নতুন কাপ কাপোৰ পিন্ধে, আত্মীয় স্বজনৰ লগত আনন্দ উ উদযাপন কৰে, ইজনে সিজনক মৰম, সৰুৱে ডাঙৰ, সৰুৱে সৰুৱে ডাঙৰৰ আশীৰ্বাদ লয়, আৰু ডাঙৰে সৰুক মৰম আশীৰ্বাদ দিয়ে। তাৰ উপৰিও উম ওচৰেৰে পাজৰে থকা মানুহখিনিক উম চাহ খাবলৈ মাতা আৰু বিভিন্ন ধৰণৰ জলপান লাৰু পিঠা দি বনোৱা হয়।
অসমৰ পৰম্পৰাগত নৃত্য কোনটো বাৰু?
আহ অসমৰ পৰম্পৰাগত নৃত্য বাৰু বিহুৱেই হয়। কিন্তু তাৰ লগে লগে সত্ৰীয়া নৃত্য আৰু বিভিন্ন ধৰণৰ নৃত্য অ' উপৰি দেহা বৰ লয় নৃ ত্য কৰা পৰিলক্ষিত দেখা যায়।
অ' তুমি যে ক'লা যে জনপ্ৰিয় জনপ্ৰিয় নৃত্য বিহু, এই বিহুত কোন কোন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় বাৰু?
এই বিহুত ঢোল, পেঁপা, গগনা, টকা, তাল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। আৰু সুতুলী নামৰ এটা বস্তু থাকে সেইটোও ব্যৱহাৰ কৰা হয়। গগনা যিটো তোমাৰ গগনা হ'লেও সেই গগনাটো দুই প্ৰকাৰৰ থাকে। যিটো ল'ৰাটোৱে বজাই সেইটো বেলেগ বাঁহ বাঁহেৰে তৈয়াৰ কৰা হয়। আৰু যিটো ছোৱালীটো বজাই সেইটো আগলি বাঁহৰ আকৌ আগলি বাহেৰে গগনা মানে বনোৱা হয়।
অসমৰ পৰম্পৰাগত পোছাকৰ বিষয়ে কিবা অলপ কোৱাচোন?
অ', হয়। অসমৰ পৰম্পৰাগত পোছাকৰ বিষয়ে ক'ব গ'লেতো বহুত আছে। কিন্তু মহিলাসকলে সাধাৰণতে মেখেলা চাদৰ পিন্ধে। মেখেলা চাদৰ এখন চাদৰ থাকে। আহ যিখন গাত ল'ব পাৰি, মেখেলাখন তলত পিন্ধে আৰু তাৰ আহ পিন্ধে আৰু পুৰুষসকলে সাধাৰণতে ধুতি চুৰি আৰু গামোচা ব্যৱহাৰ কৰে।
অ অ', গামোচাৰ গুৰুত্ব কি?
আহ গামোচাৰ আহ অসমীয়া সংস্কৃতিৰ এক প্ৰ তিক, সন্মান মৰম আৰু আদৰৰ চিন হিচাপে গামোচাটো ৰ হয়। আমাৰ অসমত যদি কোনোবা এজন ব্যক্তি আহে। মৰম ৰ সন্মান দেখাবৰ কাৰণে সেই গামো চাখন আমি সেই মানুহটোক উম দিওঁ, যাতে সেই মানুহটোৱে আমাক সেই গামোচাখনৰ সহায়ত চিনি পায়।
হয়। মানে এক প্ৰকাৰে ক'ব গ'লে গামোচা অসমীয়াৰ মানে বিভিসাৰ।
হয়, হয় অসমীয়াৰ পৰিচয় বুলি ক'লেও ভুল নহয়।
হয়। অসমৰ বিখ্যাত শিল্পকলাৰ বিষয়ে কিবা জানা?
অ', হয়। অসমৰ বিখ্যাত শিল্প কলা বিভিন্ন প্ৰকাৰৰ আছে। ৰাজ্যৰ বিভিন্ন বি জিলাত বিভিন্ন ধৰণৰ শিল্প কাৰ্য্য কৰা হয়। তাৰ ভিতৰত আহ আহ উজনি অসমৰ বিখ্যাত অ' তোমাৰ উজনি অসমৰ শিল্প বিখ্যাত মুখা শিল্প বিখ্যাত হয়। আকৌ নামনি অসমত কাহঁৰ আ, কাঁহৰ কাৰণে কাঁহৰ যিটো সেয়া বিখ্যাত নলবাৰী জিলাত বাঁহ বেতৰ কাৰ্য্য কাৰ কাৰ্য্য কাৰণে বিখ্যাত, আকৌ বিশেষকৈ ইয়াত ঠাই তাঁত শিল্প বিশ্ববিখ্যাত ইয়াতে সকলো বুলিলেও ভুল নহয় সকলো তিৰোতাই বা মহিলাই। আ ঘৰে ঘৰে সকলোৰে ঘৰে ঘৰে তাঁতশাল এখন এখন আছে, যিয়ে নিজৰ সময় উলিয়াই, নিজৰ ব্যস্ততাৰ মাজতো সময় খিনি উলিয়াই কে আ, তেওঁলোকৰ বাবে কাপোৰ বুৱে। অকল চাদৰ মেখেলাই নহয়, গামোচা বোৱে ৰুমাল বোৱে ইত্যাদি কাপোৰ বোৱে আৰু তাৰ লগতে শুৱালকুছি মুগা পাটৰ কাৰণে বিখ্যাত, পাট, এৰি, ৰেচমৰ কাপোৰ বহুত জনপ্ৰিয় ইয়াত।
হয় নেকি, অসমৰ সাহিত্যৰ বিষয়ে কিবা গম পোৱা?
অ-অসমৰ সাহিত্য বহুত সমৃদ্ধি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সাহি ত্য আৰু সংস্কৃতিৰ বিকাশক অপৰিহীম অৱদান আগবঢ়াইছে, অকল যে আ শ্ৰীমন্ত শংকৰদেৱে আগবঢ়াইছে তেনেকুৱা একো কথা নাই। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ, আ, দেৱেও আ, বহুখিনি অ', সাহিত্য আৰু সংস্কৃতিৰ বিকাশত বহুখিনি অৱদান আগবঢ়াইছে তাৰ ভিতৰত আম আহ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে দুয়োজন মহাপুৰুষে আ সত্ৰ প্ৰতিস্থাপন কৰিছে। অ', বৰ বৰপেটা জিলাত আ বিখ্যাত আ মাধৱদেৱৰ আৰু বৰপেটা সত্ৰ। আকৌ ঠিক তেনেদৰে, আ, উম আ আ, উজনি অসমত বিখ্যাত আউনী আটি সত্ৰ, বেঙেনা আটি সত্ৰ আৰু আ বৰদোৱা সত্ৰ, এইবিলাক আ শ্ৰ, আ শ্ৰী শ্ৰী শংকৰদেৱে আ, এইটো কি বা সংচ-শংকৰদেৱে সাহিত ত্য আৰু সংস্কৃতিৰ বিকাশত অৱদান আগবঢ়াইছে।
হয়, সত্ৰ কি বাৰু?
সত্ৰ হৈছে বৈষ্ণৱ ধৰ্মীয় আৰু সাংস্কৃতিক শিক্ষা প্ৰদান কৰা এক অনুষ্ঠান। আহ যি সত্ৰ আহ শ্ৰী শ্ৰী শংকৰদেৱে অ', আৰু মাধৱ দেেৱে লগ লাগি অ', ক বনাইছিল বুলি ক'লেও ভুল নহয়। শংকৰদেৱ আহ এত এক একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তাৰ ভিতৰত বৰগীত, অংকীয়াা ভাও অংকীয়া নাট অংকীয়া নাট আৰু সত্ৰ সংস্কৃতিৰ বিশা--বিকাশ ঘটাইছিল।
অসমৰ সংগীত সংস্কৃতি কেনেকুৱা বাৰু?
অসমৰ লোক অ', অসমৰ সংগীত সংস্কৃতি অ', বহুত
উম বৈচিত্ৰময়, অসমৰ লোক সংগীত, বিহুগীত, বৰগীত আৰু আধুনিক গীত বহুত সমৃ ধি।
অসমৰ খাদ্য সংস্কৃতিৰ বিষয়ে কিবা কবা নেকি?
হয়। অসমীয়া খাদ্য সাধাৰণতে স্বাস্থ্যকৰ হয় খাৰ, মাছৰ টেঙা বিভিন্ন শাক পাচলি পিঠা, লাৰু বহুত জনপ্ৰিয় ইয়াৰ মানুহ বিলাকে সাধাৰণতে যিখিনি তেওঁলোকৰ ঘৰৰ হেৰিতে পায় আ' থলুৱা খাদ্য বুলি ক'লেও ভুল নহয়। থলুৱা খাদ্য যিখিনি তেওঁলোকৰ বাৰিতেই পায়, সেইখিনি আ' খাব চেষ্টা কৰে, কোনো ধৰণৰ বাহিৰত আ' ইমান যোৱাৰ প্ৰয়োজন নাথাকে, আৰু যিহেতু অসমীয়া কাৰণ কৃষি ভিত্তিক কৃষি ভিত্তিক এই গোটেই ইয়াতে, গোটেই মানুহখিনিয়ে কষ্টকৰ এই কষ্ট কৰে, তেওঁলোকে মীন পালনৰ মীন পালন কৰে আৰু বিভিন্ন ধৰণৰ কাম কৰে।
হয়, এ' পিঠা আৰু লাৰু সাধাৰণতে কেতিয়াবা কিবা মানে অ' কেতিয়া বনোৱা হয়, কিবা এটা থাকে নেকি বাৰু, বতৰ থাকে নেকি?
অ' পিঠা, লাৰু সাধাৰণতে এ-এনেও বনোৱা হয় বাৰু কিন্তু বিশেষ ভাৱে মাঘ বিহুৰ সময়ত বিভিন্ন ধৰণৰ পিঠা আৰু লাৰু বনোৱা অকল মঘ বিহু নহয় আ' যিহেতু আমাৰ বিহু তিনি প্ৰকাৰৰ বহাগ বিহুতো এই পি ঠা, লাৰু একে সমানেই বনোৱা হয়।
হয় আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক কেনেদৰে সমৃদ্ধ কৰিছে?
বড়ো, মিচিং, কাৰ্বি, ডিমাছা, তিৱা আৰু ৰাভা আদি জনগোষ্ঠীৰ নিজ ভাষা নিজ তৰ ৰংগীত আৰু পৰম্পৰা পৰম্পৰাৰে, অসমীয়া সাংস্কৃতিক আ' সমৃদ্ধি কৰি আহিছে।
বাৰু অসমৰ যিহেতু মানে এইবোৰ সমৃদ্ধ হৈছে কিবা অসমৰ সংস্কৃতি সংৰক্ষনৰ কিবা প্ৰয়োজনীয়তা আছে বুলি তুমি ভাবা নে?
হয় অসমীয়াৰ নিজৰ পৰি নিজৰ পৰিচয় আৰু ঐতিহ্য অ' ক্ষুন্ন ৰাখিবলৈ অ' সংস্কৃতি সংৰক্ষনৰৰ অতি প্ৰয়োজন আছে।
অ' নতুন প্ৰজন্মই সংস্কৃতি সংৰক্ষনৰ বাবে কিবা কৰিব পাৰেনে?
হয়, নতুন প্ৰজন্মই সংস্কৃতি সংৰক্ষনৰ বাবে বহুখিনি আ' কাম কৰিব পাৰে যেনে তেওঁলোকে নিজৰ ভাষা, সাহিত্য, লোকগীত, লোক নৃত্য আৰু পৰম্পৰা শিক কি আগবঢ়াই নিব পাৰ?
হয়, অ' তুমি মানে নিজৰ ফালৰে আমাৰ অসমৰ যিটো সংস্কৃতি কোনটো দিশ আটাইতকৈ বেছি ভাল পোৱা?
অ', অ' আচলতে মই অসমৰ সংস্কৃতিৰ গোটেই কেইটা দিশ গোটেই ফালৰ পৰাই মই বহুত ভাল পাওঁ। তথাপিও মই বিহু গামোচা, চাদৰ-মেখেলা বহুত ভাল পাওঁ আৰু যিহেতু আমাৰ
চাদৰ-মেখেলা অকল এযোৰ নহয় বা একো নাই এনেকুৱা বিভিন্ন জনগোষ্ঠীৰ লোকে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে। বড়ো সকলে বড়ো বড়ো কাপোৰ পিন্ধে। তিৱাসকলে তিৱা চবে নিজৰ নিজৰ পোচাক পৰি ধান কৰে সেই এ আৰু কোনেও কাৰো ওপৰত একো অ, দুখ বা একো নাভাবি গোটেইখিনিয়ে নিজৰ মাজত মিলা প্ৰীতিৰে একেলগে আছে সেইখিনিয়ে মোৰ বহুত ভাল লাগে।
হয় হয় বাইদেউ হতি থিকে আছে। অ, আৰু মানে মই মোৰ হিচাপত ক'ব গ'লে।